হেল্ল',
কি কৈছ?
এ আছো উ
ভাত বনোৱা নাই
না বনাম হে গান,
অহ',
ক'ত এতিয়া? ভাত- দালি, -
এহ ', - ঘৰতে দালি, ভাল মাহীহঁতো ভাল?
ভাল - ভাল।
দিনহত ক'লে গ'ল?
গ'ল ওলাই, বজাৰ কৰিব গৈছে।
ইহঁত কি জনী?
আছে, ভাগে- ভাগে।
অ', পঢ়ি আছে।
অহ', এজনী পঢ়ি আছে, এজনী আছে এনেই।
জ্যুতিষ্না কলেজ, -
কলেজ গৈ আছে
অঁ উম উম কিবা পৰীক্ষা -নিৰীক্ষা কিবা হয়, দিছেনে?
নাই', - নাই ', নাই আজি আহিম বুলি, কৈছিল নাহিলি।
এই আজি যাবলৈ নিমিলিলে সময়টো
আজি ঈদ ঈদ খাব নগৈ? চাব নগলি?
এ নাই যোৱা মাতিছিলে কিন্তু মানে হেৰি সময়হে নিমিলিগে এ ', স্কুল বন্ধ থাকিলে ঘৰতো ধেৰ, কাম থাকে যে
অ অহ উম।
যাব লাগিব আকৌ দে এনেই আছো এতিয়া দেওবাৰ কোনোবা আকৌ দুদিন বন্ধ আছে নহয়। এক তাৰিখে কবাৰ বন্ধ আছে বোলে সোমবাৰে মানে। সোমবাৰে হেৰি আছে এ কিবা এটা বন্ধ আছে বুলি কৈছিলে সোমবাৰে স্কুল বন্ধ মাধৱদেৱৰ
আৱৰ্ভাৱ তিথি নেকি? অ আৱিৰ্ভাৱ তিথি
সেইটো কাৰণে নাযাও। স্কুল মানে বন্ধ হৈ দিব যে সেইদিনাখন অ দেৱবাৰ দিনাখন বন্ধ
অ অ অ কই নব জানো গম পোৱা নাইছো মাাধৱ দেৱৰ হেৰি বুলি
নহয় জুনৰ এক তাৰিখে আছে বন্ধটো
জুনৰ এক তাৰিখ
অ সেই সেইকদিনতে মিলাই পেলাই সিহঁতক কৈলৈ যাম আৰু
অ অ
মাতিছিলে, এই বাইকহঁতেও মাতিছে অ, বাকী ভালেই আও
আ
ভাতৰ যোগাৰ কি বুলি কলি
উহম
দালি, আহ
তা তত দাদা গ'ল গনে আছে। ত দাদা গললে আছে আহ অ কেতিয়া গ'ল।
গ'ল আকৌ আহিব আহিব মানে কোনদিনা আহে জানো কৈছিলে মাজতে আকৌ ড্টৰকো দেখুৱাবলৈ যাব সি অ ডাঙৰ দাদা আহিলে ডাঙৰ দাদা আহিলে আহিলে সি সি আহা থাকিলে। দিনমান থাকিব সেয়াহে গ'ল আজি। ছয় সাত দিন মানে হল
অ বিশদিন মানহে অ অ
অ বিশ দিনৰ ছুটী কি বোলে
অ
পাই গ'লা ছুতি সেইটো কাৰণে উম
কিবা খবৰ পাই আহিছে নেকি
হ'ব হ'ব নাই দেখোন মই সুধিছিলো সেইদিনা বোলো কিবা খবৰ খবৰ পাইছনে কৈছে নাই খবৰ পোৱা মই আৰু এই এই সিহঁতৰ হে এইবিলাক ঘৰ আহিছিল যে অনুদানৰ ঘৰ
অ
অ তিনি নম্বৰ কিস্তিটো সোমাব নেকি এতিয়া এই সেয়া মানে কিবা আকৌ ঘৰ দুৱাৰ বহাই কিবা কৰা যে
তিনি নম্বৰ কিস্তি জানো সোমোৱা নাই মানুহ পইচা
সোমোৱা নাই নহয় সিহঁত নহয় সিহঁতৰ তিনি নম্বৰ নহয় দুই নম্বৰ সিহঁতৰ পিন তটোহে গাঁঠি থৈ দিছে
পিছৰ কিস্তিত সোমোৱা মানে হেৰিবিলাক
অ উম সেইটো কাৰণে সেইদিনাখন বোলে ফটো উঠাই নিলেহি যে
আমাৰ ইয়াত মানুহৰ তিনি নম্বৰ কিষ্টিয়ে সোমাল ছেকেণ্ড কোটাত অহা চাগে ফাৰ্ষ্ট কুটা খিনি হৈছে অ ফাৰ্ষ্ট কুটা সোমাইছে অ
অ তাকে সেই ঘৰৰ কাম কৰিবলৈ কিবা মিলাই কৰি থবলৈ কে আহিলে আহি পেলাই আকৌ যাব গৈ বোলে দেখুৱা কৰি থৈ গলে বৌয়ে তেতিয়া মি মিস্ত্ৰী লগাই কৰিব পাৰিব আৰু
অ
অ' কিবা খবৰ ওলাব বুলি শুনি আছো! গম পালেও নকয় চাগে
অ' নকয় চাগে, নাজানো এইবিলাক! ভিতৰৰ কথা!
উম!
কিন্তু, সেই বিষয়ে একো উল্লেখ কৰা নাই। এতিয়ালৈকে কিবা কিবি বোলে মই এইটো কাৰণহে আহিছো, কিবা তেনেকুৱা সেইবোৰ কথা কোৱা নাই।
সেই, মই শুনামতে এইকেইদিনত এই, দুমাহতে আৰু শেষ হ'ব বুলি শুনি আছো। সেইটো কাৰণে অ'মোক সচাঁ নেকি সেইবিলাক কথা? পতককে মানে, আগৰ কিবা হৈ হৈ গৈছে ন!
অ' সেইটো কাৰণে, কবলৈও বেয়া পাব পাৰে বাৰু! হয়। সেইটো কাৰণে, ক'বলৈও বেয়া পাব পাৰে।
এনে শুনামতে, এনে শুনামতে ঊনত্ৰিশ! ত্ৰিশৰ ভিতৰত, হ'ব লাগে বুলিও কৈছে।
অ'
বাতৰিয়ে জাতৰিয়ে দি দিছে নহয়!
অ' হয় নেকি?
এ এইটো বুলি উল্লেখ কৰা নাই আৰু এইটো বুলি উল্লেখ কৰা নাই আৰু কিন্তু টো হেৰি যে মানে কৰ্টে ৰায় দিছে যে
অঁ!
এটা বুলিয়ে দিয়া নাই আৰু গোটেই খিনি যিমান খিনি মানে আছিল। এইটো বিভাগো নহয়, কেইবাটাও বিভাগো আছে। সেইখিনি মানে ন্যায়ালয় এবাৰ একে চুপ্ৰিম কোৰ্টে এৰি দিছে
অঁ তেতিয়াহলে হোৱা চাঞ্চ এটা আছেগে ন
অঁ এই আমাৰ মেলা দিনাখনে পেপাৰ দিছে পেপাৰত দিছে টিভিৰ বাতৰি ত দিছে চবতে দিছে মানে একেবাৰে কাৰাকে দিছে কাৰাকে দি দিছে মানে চৰকাৰ কি হয় এতিয়া মানুহ মোক আমিও ফোন কৰোতে কাইলৈ পঢ়িলে মানে কিবা এটা ওলাব বুলিও কৈছিল
অ
প অ কাইলৈ পঢ়িলে ওলাব বুলি কৈ আছ মানুহ তোৱে কালি ফোন কৰো ক আছে
অহ
হলে তো বাৰু গম পাবিয়ে দেচোন আৰু ন
নহয় সিহঁতে মানে সেইটোয়েটো বা তিনিবাৰ মান তেনেকে কৰি পেলাই হেৰি হোৱা
অ সেইটো সেইটো কাৰণে আমাৰো কৈছিলো ক'ব মন নাযায় কাকো ন ক কম আকৌ হেৰি নহব এ ভাল মন আকৌ ভাগি যায়গৈ নহয়
আহ
মানে মানে কব মন নাযায় আৰু দুবাৰ তিনিবাৰ তেনেকুৱা খবৰ শুনাৰ পিছত আকৌ নহ'লে
বেয়া লাগে অ দেউতাই ফোন কৰি কৰি খবৰ লৈ থাকে দে নাই জানো মানুহজনক
আহ মানুহজনে কালি নিজে ফোন কৰিছে উম চবকে মানে চবকে সেইবুলিয়ে খবৰ দিছে আৰু
অ হ'বও পাৰে কিজানিবা
অ
অ
উম, ত্ৰিশ হাজাৰ আছে বোলে, ত্ৰিশ হাজাৰ। গোটেই কেইটা সেই উম
এতিয়া এই মাহতে তেতিয়াহ'লে আৰু যাবগৈ লাগে ন
এ মাহত অ কমপ্লিট চব হলেই নহয় বুলি কৈছে
অ'!
কমপ্লিট চব হৈ গ'ল এ কাগজ খখন ওলালে হাতে হাতে দিব অ'! আমাক কৈছে ফোন কৰিলে যাব লাগিব অ
অ' কিজানি আমাৰ দুটাৰ সেইটো কাৰণেও আহিব পাৰে। বাৰু গম পোৱা নাই এতিয়ালৈকে!
আহ ফোন কৰিব ফোন কৰিলে যাব লাগিব
অ
এই, হিচাবে সেইটো, সেইটোক অনাৰ কথা কৈছিলে। পইচা পছ বিচাৰে বুলি পেললে মানে পইচা বিচাৰিব বুলি মা মানে কি অকমান আসাহ বিচাৰে নহয় কিবা নহয় কিবা এটা পইচা বিচাৰি দিছো মোক পইচা লাগিব। তাৰছ মায়ে ফোন কৰি ক'লে আব আপুনি ইয়াত থৈ দিব আপোনাৰ তাৰপৰা আমি লাগিলে আনিমগৈ আৰু তাক মানে পইচা দিব মন নাই আৰু ইমান পইচা ভৰিছো আৰু
আহ আহ
ল নহলে মই আপোনালোকৰ দুটা শসা আনি থম তেতিয়া যদি হয় আৰু ফোন কৰি দিম আৰু লৈ যাবহি। বলে কৈছে কিমানটো সত্য সি জানিব আৰু বেলেগকৰ মানুহৰ পৰা মুখৰ পৰাও ব ধৰি লওক শুনিছো সেই বুলিয়ে কি হয় আউ ভগৱান জানে আৰু হলে হলে আৰু বাচিছো। ওৱাও
আহ
মুক্তি পালো আৰু
তাকে এতিয়া ভাত পানী হ'ল জানো
না বলাম হে
অ সনা মেলাত ৰাতি আকৌ আলহী আহিছে নে
এ জোনৰ লগৰ কেইটা সেইকেইটা হে অ বেলেগ আলহি নাই সেইকেইটা অ সেই তিনটা আহিল
তাকেতো ৰাতি
অহ এ ভাত পানী খাই ৰই গ'লা
ম ৰাতি ভাত খাই গৈছে
উম জেঠাই এটা খালে কেইটামান খাব দিলো
অ মায়ে ইয়াতে থাকিলে ন
অ মাৰ জেঠাই থাকে থিল মানে প্ৰগ্ৰাম চাব গ'ল আমাৰ লগত চ চ প্ৰগ্ৰাম চাই গৈ ৰাতি আকৌ আহিলে ৰাতিপুৱা সময়ত আহিছে আহচটামান লাগে হ
অ অ
শুলেহি শু গৈ গা পা ধুই গ'ল আৰু আকৌ
উম অ বাৰু ঠিকে আছে দে ন ৰাখো উ হ'ব দে
হ'ব দে